অ
হেল্ল'
অ, কি কৰিছ?
আছো এনে বহি, তই?
অঁ মইও অলপ আগত গা ধুই উঠিলো এতিয়া খোৱাই নাই আৰু খোৱা বস্তু ভোক লাগিছে ইমান।
ব্ৰেকফাষ্ট কৰা নাই কিয়?
নাই বনাই দিলেহে। কোনো বনাই দিয়া নাই।
অ, ভাত খালো।
হা। জানো, আজি মোৰ লাইক অ, কাণটো যে পিয়াৰ চিং কৰাইছিলো কিপ ত তেটো ফ ফুৰা টাইপ হৈ গৈছিল ন ববল তাই উঠি গৈছে যেন সদায় যেন ইনফেকচন টাইপ হৈ গৈছিল চ' মোৰ লগৰীজনীয়ে ক'লে যে নিমখ পানী লগাবি
হে
অ নিমখ পানী লগাবি ত মই নিমখ পানী লগাই কিনে সদায় চাফ কৰো দেন মানে কমি গৈছিল অলপ পুৰাটো দেন তাৰপিছেত দুদিন ধৰি নক কৰিলো ন দেন আজি ৰাতিপ বগা যোৱাকালি ৰাতি বগা বে পাই কিনে শুইছিলো ন ত' মানে কি কয় তেজ ওলাই গৈছে জান বগা বেজত লাগি গৈছে তেজ কানৰ পৰা ববলদ টো ফুতি অ বিষটো কৰে ভাই চুলে
উম এই কিবা মেচিনত পৰিলে আজিকালি চবৰে হয়য়ে ঘাঁহ ন
ন তাক মই গম নাপাওঁ ন লাইক মই ভাবিছিলো লাইক মেচিনেদি পটককে হ'ব তোমান নিবিষাব আৰু বি খোৱাও নাই কৰাৰ সময়ত হৈ গৈছে যে অলপ মান মানে পিছত ভিডিঅ' তেজ চালো ছোৱালী এজনী কৈছে তাৰো ইনফেকশ্যচন হৈছিল তাৰ ভন্টিৰো ইনফেকশ্যচন হৈছিল নেকি
অ মানে প্ৰায় মই কুনোৱে চবৰে হৈছে সেনেকাে বেচিনত কৰিলে উম
বেজিটো থাকে সেইটো অলপ মোটা থাকে ন চ' সেইটো দি কৰিলো বহুত বেছি এৰিয়াক কাণৰ এফেক্ট পৰে।
উম আৰু পুতুককে মানে পুতুককে কৰি দিয়ে নহ অ বেজি দি কৰিলে প্ৰথমতে পেইন হয় কিন্তু পিছত। লাইক সেইটো বস্ত হেৰি হৈছে।
সেইটোৱে পেইনটো বা কেনেকুৱা হয় মই মোক। তোক সৰুতে কৰি দিছিল নহ।
লেলাই যে মোৰ যে লগজনী তাইৰটো তাৰ কেইটা পিয়াৰচিং আছে এটা দুটা তিনিটা চাৰি। তা পিয়াৰচিং আছে তাইৰ। এতিয়াই অ চব বেজি দি কৰা বায়ে। কৰি দিয়ে।
অ নহ বিহাৰী তাই কি মুছলিম।
অ মুছ। লিম আৰু মানে প্ৰথম তিন। প্ৰথম তিনিটা তাইৰ বিষোৱা নাই কিন্তু সেই অলপ ফৰ্থ নাম্বাৰটো অলপ ওপৰত হ'ল নেকি। সেইখিনিত মাংস কম আছিলে নেকি সেইটোত হে তাই বোলে। ঘাঁ হৈছে লাষ্ট ইয়েৰ কৰিছিলে।
অ অ সেইটোৱে সেইটোৱে মানে মোৰ ভন্টিৰ লগ এজনী। জনেও মানে ঘৰতে কৰিছিলে বেজি দি ঘৰতে নিজে বেজি দি কৰাৰ পিছতো ইনফেকচন হৈছে। ত মোৰতো ডৰ লাগি গল একে কথা হ'লি ঘৰত। ক'ৰ আৰু তাতে ক'ৰ।
উম। মানে কি বেয়া জেগাত। কৰিলে হয়ে।
অ আৰু মেইন ক। জানিব লাগে নহ ক'ত। কৰিব।
অ সেইটোৱে লেৰাই বিলাই আৰু এটা কৰিবা একদম উপ। ওপৰখিনিত।
বাপৰে দে এতিয়া তাই ঘাঁটো হ'লতো তাই কি খুলি দিছে নেকি নে এইটো আছে।
নাই নাই। সেনেকে আছিল পিছত এ যোৱাবাৰ কৰিছিলে নহ ঘাঁটো ভাল হৈ গৈছে এতিয়াতো আৰু নৰ্মেলে। ধুনীয়া লাগে এতিয়া চ। কাণফুলি পিন্ধিলে।
উম নহ মোৰ মইও সেইকাৰণে পিয়াৰ্চিংটো কৰালোঁ এটাহে কৰাইছো মোৰ আৰু দুটা তিনিটা কৰাব ইচ্ছা আছে।
অ লেলাৰ মানে মুখখন পুৰা উজ্জ্বল হৈ থাকে কাৰণ তাই নছ পিয়াৰ্চিংও আছে তাইৰ। তেনকানৰ ৰ'ল- লাক মানে ভাল লাগে পুৰা আছেচেৰাইছ হৈ থাকে। মানে সেনেকুৱা আউটফিটৰ লগত ভাল লাগে চমান উম, তাইক তাইক মানে তাইক মানে- কেনে ধুনীয়া লাগে মুখখন দেখ-
উম!
উম
সেই কাৰণে মোৰো কৰাব ইচ্ছা আছে মোৰো ওপৰত কৰি দিছে। একদম ওপৰত কৰি দিছে, মোৰ লাইক মোৰ আৰু ভন্টিৰ মি- লাইফ অ চাৰে পাঁচশ লৈছে।
অ ভণ্টিও কৰাইছে?
উম মানে এটা কাণত, এটা কাণৰ হ'লে তোৰ ওৱান ফিফটি পৰে, পাৰ পিয়েৰচিং।
অহ, বেছি নহয় চোন ক'ৰ পৰা কৰাইছা?
বেছি দুটা কাণত যদি পি আহ ওৱান ফিফটি দুটা কাণত কিমান পৰিব আহ তিনিশ।
তিনিশ?
উম কিছ আৰু কাণ ফুলি কি পিন্ধাই দিছে তোক
কাণফুলি সেইয়ে গ'ল্ডেন কালাৰ দিছিলে তাকো এইটো পিন্ধা কাণফুলি মানা কৰিছে। এইটো অ অকল
অহ! অহ, সেইটো, সেইটো পিন্ধিলেও ঘা হয় কিন্তু কিনা কাণ ফুলি গ'ল্ডৰ কাণফুলি পিন্ধিলে ঘা নহয় মেন কথা
মইতো এইটোৱে এক সাফতা পিন্ধি আছিলো পাই খোলাই নাই তিনিদিন পাছত
উম সেইকাৰণে হ'ল নেকি তোৰ?
এ ভণ্টিও পিন্ধিছিলে ভাই ভণ্টিৰটো অকনমান হৈ কিনে তাৰ ঠিক হৈ গ'ল চোন মোৰ কিয় হ'ল? অ তাৰ পুৰা ঠিক আছে। খালি বিষ- টো মানে অলপ অলপ আছে সেইটো টাইম লাগিব।
উম! কিয় বা? এই বেয়া জাগাত পৰিছে চাগে।
আমি জাগা দেখাই দিছো ক'ত কৰিব লাগে তাই তাতকেও আৰু অলপ ওপৰত কৰি দিছে এতিয়া, এতিয়া মাজৰ ইমান গেপ আছে ইয়াতো এটা পিয়েৰচিং কৰাব লাগিব লাগি আছে।
হো অহ এতিয়া কি সোমাই থৈছ? লাঠি
অহ! এতিয়া এই নিম পাতৰ লাঠি সোমাই থৈছো।
উম তাকে
এনে কি কৰি আছে একো কৰা নাই ভাবি আছো মাক সুধো নে নাই জিম যোৱা
কি হা হা হা কলেজ খুলিবই হ'ল তই জুনৰ ষ্টাৰ্টিঙতে ল'ব লাগিছিলে
তি আছিলে এক্সট্ৰা কিবা কৰ্চ কিবা কিবি যদি শিকা থাকে তেলীটো শিকিলো তেলিটো শিকিলো হয়।
উম এইটো তিনমাহৰ কৰ্চ নহয় জানো ত ৰেগুলাৰ কৰিব লাগিব তেনেহলে।
অহ তেলি।
অহ।
তেলিৰ কৰ্চ বোলে অ দামো থাকে বোলে মানে ন হাজাৰ হাজাৰ দহ হাজাৰ এনেকে।
এ নহয় ইমান নহয়।
হয় বোলে।
অহ প্ৰাইভেটত কৰিলে হ'ব চাগে মই য'ত কৰিছিলো সেইটোতো মানে চৰকাৰ পাৰি আছিলে। চাৰ্টিফিকেট খনো সেনেকুৱাই।
আচ্ছা আচ্ছা।
উম তেলিৰ দুটা কৰ্চ আছে ন।
অহ মানে এইটো কৰিলে ভাল মানে পতককে তই এটা কমপ্লেইত কাম কৰিব পাৰ ন।
সেইটোৱে মই পাহৰিয়ে গৈছো বস্তু খিনি।
প্ৰেকটিচ কৰিবি ভাই।
কি ক'ত কৰিম লেখা আছে দেচোন বস্তু বস্তুখিনি নোটছ বোৰ আছে ত সেইতো থিকে আছে।
অ মেচো কি কৰি আছে?
সি বিচনাৰ তলত শুই আছে। সি বিচনাৰ তলত শুই ভাল পায়।
অ', কি
তোৰ মাত কাটি আছে।
লিঅ আমাৰ লিঅ তেনেকে বিচনা তলত শুই থাকে।
অহ পাকাৰ ঠাণ্ডাটো পায় না।
অহ নোৱাৰি কিন্তু বেয়াও বোলে সেনেকে লাইক বিচনাটো এনেকে বেছি শুলে কাত পকাৰ ঠান ঠাণ্ডাটো লাগি সি মানে পেট বেয়া হয়।
হয় এনিটাইম নুশুৱে সি। উম কিন্তু ফেনখন চলি থাকিলে আহি শু বয়হি আৰু একো কাম কৰি নাথাকে খালি শুই থাকে।
কি কাম কৰিব ভাই কচোন তই তই কৰ হয় ইমেজিন কৰা নাই সিহঁতি যদি এনেকে সঁচাই কৰে কাম।
উ তেনেচ চবেই কুকুৰ পালিব
উ কিত লাগিব ভাই সেই তাই কুকুৰ পালৰ কথাই কৈছে। উহ।
কি?
তই ওলটা কাম কৰিব বুলি কুকুৰ পালাৰ কথা কৈছ, মই বুলি ইমান কিউট দেখিব।
অ ভাই
কামটোকে যাওঁ।
পঢ়াই ষ্টাৰ্ট কৰ যা।
উম। নাই হোৱা পাঁচটাৰ। আৰে ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ভাই, ইউটিউবত ভালকে ভিডিঅ' এটা চাওঁ বুলি ক'লে ডিঅ' বিচাৰি না
উম, ইউটিউবত দাই মইতো চেট চপিটিৰ পৰা ক'ৰব' লাগিব।
চেট জিপিটিত হ'লেও কিমান বুজি পাই ভাই, এই কি কয় চাম কি এ নিউমেৰিকেল চাম কিছ তোমাৰ অংক বুজি নাপায় তোৰ চেট জিপিটিৰ পৰা।
জানো সেনেকেই কৰিব লাগিব আৰু উপায় নাই কাৰণ ৱি-ৱি-ইউটিউবত ভিডিঅ' নায়ে চোন।
অ', নহেই তোৰ ৰাজাত আৰোৰাৰ ডিঅ' ইলেভেন টুৱেলভৰ লকে ভাল আছিল ফাৰ্ষট চেমৰ লগেও ভালেই আছিল দেচোন, চেকেণ্ড চেমৰ পৰা নাইে চোন নতুন‌
দিব লাগে।
উম।
উম।
নাই ন আমাৰ এয়াতেই ইক'নমিকচ ভাল টিচাৰো নাই যজ যাৰ পৰা মানে বুজি পায়
অহ
একো বুজিয়ে নাপ সিহঁতে পঢ়ায় জাস্ট সেই যে সিহঁতে যি লিখা এইটো মানে নোট চত থাকে অলপ হেল্প হ'ব কোৱেশ্চন পেপাৰ কা সেইটোৰ কাৰণে নোটচ খিনি
আমাৰো, আমাৰো কেইামান টিচাৰ আছে মানে সেইকেইটাই পঢ়ালে বুজি আৰু দুটামান আছে বুজালে বুজি
অ'ৰে কিন্তু ইংলিছৰ টি টিছাৰ ভাল আছিলে ইংলিছৰ টি এটা, ইংলিছ টিচাৰো এটা।
নাই আমাৰ ইংলিছ ডিপাৰ্টমেণ্টো চবটছে ফালতো মানে এনেক কা এটিটিউডত থাকে নহ সিহঁতৰ ইংলিছৰ টিচাৰ লাগে নে কেনেকা লাগে কি পুৰা আই এছ এফিচাৰহে নেকি সিহঁত। আই এছ অফিচাৰো ইমান এটিটিউড নাথাকিব চাগে ইমান এটিটিউড মানে খালি দুজনী টিচাৰ ভাল। উম।
আমাৰ যে টিচাৰবোৰ মানে এ এটা দুটাটো চাইকেছটিক আছে ভাই।
অ', নাই ইংলিছ ডিপাৰ্টমেণ্টত আকৌ ইণ্টাৰ্ণ দুজনী আহিছে অ' তাতে সিহঁতে গেষ্ট ফেকাল্টিত এজনীও সেনেকুৱাই এজনী অলপ ভাল তাই কথা পাতে বাৰু ধুনীয়াকে। এজনীয়েও সেনেকুৱাই মানে তো তো নতুন গেষ্ট ফেকাল্টি হয় ভাই কিহৰ ইমান এটিটিউড বা সিহঁতৰ।
অ' ভাই, তই ছিয়ৰো নহয় যে ইয়াতে পাবি উম খালি ইণ্টাৰ্নশিপ কৰিব আহিছে তই ছিয়ৰো নহয় যে তই পাবিয়ে পোষ্ট।
উম তাকেই কাম নাই। উম। দিনটো নাযায় ভাই।
হা হা।
এ এয়াতে আম আমাৰ ইংলিছ ডিপাৰ্টমেন্টৰ ষ্টুডেণ্ট বোৰৰ বেছি এটিটিউড টিছাৰবোৰটকে।
আমাৰো আমাৰো।
নাই নিজকে কি বুলি ভাবে ইংলিছ ডিগ্ৰী টো লয়।
ইষ্টোডেনট ভাল বাৰু কেইজনীমানতো আমাৰে লগ আছে। বাকী কেইজনী মানে আৰু কম। পায় আৰু অল্টি ক্লাছতো মানে একদম পুৰা এটিটিউড মানে সিহঁতৰ ইংলিছ ডিপাৰ্টমেণ্টৰ নহ টিচাৰ কিটা চেম চিনি পায়। ত' সেনেকুৱা আৰু। উম।
দে আৰু মই ব্ৰেকফাষ্ট কৰি আহো।
উম, দে দে।
দে।